হেল্ল, ' অ শুনিছে নে? শুনিছো অ। কি কৰি আহা?
ভাত পানী খাই বৈ আজৰি হলো তাৰ পৰা বহি আছিলো অকনমান বাহিৰতে
অ বতৰ বৰষুণ দিছে অকমান ইয়াত
আমাৰ ইয়াটো বৰষুণ দি আছে।
গাজিছে এতিয়া।
অ গাজিছে আকৌ বৰষুণ দিলে আকৌ ৰুলে আকৌ কোৱা আহিছে এতিয়া
উ আমাৰ ইয়াত দিয়া পা ভালে হৈছে ইমান গৰম হৈছে।
উম আমাৰ যে আকৌ ৰাস্তাটো মাটিৰ শিল বালি পেলালো সেইবোৰ আজি টিপ খাব চাগে সেইবোৰ বালিহে শীল আও বালি
অ অ তেতিয়া বহি যাব অকমান
যাব বোকা কমিব কি পানী কলুৱাই যায় কি কয় কি হয় ঠিক নাই হে হে
বৰষুণ দিলে গম পাবা।
উম ভাত কিহে খালা?
ভাত কঠাল গুটি দি হেৰি মাছৰ জোল বনালো। ওথনি আমাৰ ঘৰলে গৈছিলে যে ভাইটি গেছ চৰকাৰ আনিবলে তেতিয়া মাছ অকন দি পঠিয়াইছিলে
অ
তাপা হে হা মাছৰ সতি জোল বনালো। তাৰ পিছত আকৌ কুন্দুলি, আলু ভাজি।
অ।
তাকে তাৰপিছত সেই আকৌ দিনৰ আঞ্জা অকণো আছিলে। অকণ মাহতে খালে। সৰু পুঠি মাছ দুটামান আছিলে। নাই শুৱা, মাহঁতৰ ৰুমত আছে। দিনত শুলে শুইছে যে ঠিকছে।
অ।
তা পা সেই খাই পেলাই বাচনকেইটা ধুই আহিছো।
সিহতি নিব নোৱাৰে নহয়। মাটিৰ অ কাম কৰা মানুহ কি কিটাই হে তাত বেলেগকে বনাই খায়।
নিজে বনাই খায়। অই খৰিঘৰটোত বনাই খাই জুইত।
আমাৰ সুদা বাও। অ এক
আইতাই নিজে বনাই খায়। গধূলি সে ভাইটিক পইচা দিলে হেৰি আনিবলে। তামোল এশ টকা।
অ।
দিনত তাতে খায়। ৰাতি ক'ত খাই জানো? তাতে খাই বৈ আহে।
আমাৰ হেই উম।
হেৰি সিহঁতে গধূলি ভাইটিহঁতক তামোল আনিবলে দিলে।
কঁঠাল গুটি কিটা বেয়া নহয়। সিজ যে
সিজে অ ভালে, বেয়া নহয়। মই এতিয়া সিজাই পেলাই হেৰি নেমু চেপি সেনেকে জোল কৰিছিলো। উম। আকৌ মায়ে পিটিকা কৰি খালে।
মাজনে
উম।
তামোল খাই
হেল্ল হা?
মিঠা পান নাই, মিঠা পান নাই। ক'ত আছে? এনেই কৈছে, মিছাকে কৈছে।
হেল্ল হেল্ল
অ।
হেল্ল শুনিছেনে?
শুনিছেনে বোলো?
হেল্ল
হেল্ল
হেল্ল' শুনি আছো। অ তুম
অ।
নে হেল্ল' মই শুনিছো আপোনাৰ মাতটো।
অ শুনি আ ছো কোৱা বা লে ফোন মাৰিছিলা নি?
ই মো ভাগ, ফোন মাৰিছিলে অ আবেলিতে মই এতিয়া গধূলি মাৰিছিলে ভাইটি তোলে।
হেল্ল'
লো-আলে লো-আলে আমাৰ লো-আলে মাৰিছিলে ভিডিঅ' কল কৰিছিলে।
অ
তা পা কথা চতা পাতিলে। এটো নে আক সেয়া এ চব মো মাইনা পঢ়ি আছে নে কি?
না পঢ়া না পঢ়া।
অ অ
শুনাই সেই টিউচনৰ ল'ৰাটো আহিছে সি টিউচন কৰি এৰিব হ'ল আও।
অ।
আমাৰ মাইনাই কথাই নুশুনে ই একদম বেয়া হ'ল।
উম মা মী হা ভাঙি মো আজি চছমা ভাঙি গল আমাৰ ইও একেহে গাধা এতিয়া এ হেৰিয়ে ফোন মাৰিছিলে পাতিলে অকণমান আও। মনিষা বৌৱে মাৰিছিলে। হেল্ল' অ দাদাহঁতৰ বৌৱে তা পা আহি সেই দাম্পাৰ আছে নে ট্ৰেক্টৰ হবৰ কথা সুধিলে। পাতিলে সি গম পাইছে যে হেতৰ ঘৰত আছে বুলি হেকানে পাতিছে
উম
কথা পাতি অ সিহঁতৰ ঘৰলে মাতিছে কৈছে। ষোল্ল তাৰিখে থকাকে মাতিছে।
কা ঘলে?
নলী জেঠাই হতৰ জেঠা উম সিহঁতৰ বৌয়ে কৈছে ষোল্ল তাৰিখ আহিবা থকাকে মই নোৱা হয় আজৰি হম এতিয়া নোৱা হলো আজি এইটো ল লৰাহত স্ক স্কুলো বন্ধ দিব আমাৰ খেতিও উঠিব।
উম
আজৰি হ'ব তেতিয়া এইটো মোলে হলো চাই লও চোন বুলি কৈছোঁ। অ চাই ল
উম
সেয়া ক বতৰ হে বেয়াই এতিয়া বতৰ বেয়া আজি সেইখন গাড়ীখন বনাই আনিলে
হা ভাল হ'ল
ভাল হল পইচা ধেৰ খৰছ হল মই বোলো বনালে। তাৰ পিছত আকৌ মই মানুহটোক ফোনেই যোৱা নাই আৰু পিছত আকৌ মাউটেনে এছে তাপা ড্ৰাইভাৰটোলে মাৰিলো কৈছে দাদা ফোনটো চুই চুইচ অফ হৈ গ'ল বুলি কৈছে।
কিমান গ'ল বা পইছা?
সেইটোতে ল'লে ন হাজা
অ সেইটো কাটি দিছে নেকি হেৰিয় পা
এ কাটিবলে নাই এতিয়া মইহে ভৰিব লাগিব চলালৌ।
অ'।
সেই হ'ল, চৌবিশ হাজাৰ দিয়া পইচাটো আঠত্ৰিশ হাজাৰ কিমান টকা টুতেল মানে বনাওঁতে গ'লচোন।
তাকে, কি আমাৰ কি সেইবোৰ আমাৰ এবাৰ ইটো মাহ কাটিবলৈ শাক দিলে নেকি, হ'লেও কাট
ন অ ন হাজা শুনা ন হাজাৰ ছশ তাপা মই লালুকলে উম হেৰিয়লে ফোন মাৰিলো কৈছা আমি পঁচিশ টকা লওঁ তাৰ পিছত সেই কথাটো কবলে তুমি চাৰি হেজাৰ বিচাৰিছে তাত লগোৱা চাৰ্জ চাৰি হেজাৰ বিচাৰিছে তুমি নিজে, চিন্তা কৰ
অ এইবোৰ ঢেৰ যায় মেচি সিহঁতে চুলেই পইচা লয় যে,
উম এ এনেই নহয়, সিহতি সুবিধা লৈছে। তাৰ পৰা কৈছে আমি বোলে পঁচিশ লওঁ, দুহেজাৰ পঁচিশ বুলি কৈছে, পঁচিশ লওঁ আৰু এনেকে কৈছে। তাৰ মই তেতিয়া আকৌ লগে লগে তালৈ মাৰিলো, অ সি আকৌ মোক কথাটো কৈ পেলাই, মই বোলো এনেকে কেনেকে হ'ব, ইমান বেছি নি কেই ঘণ্টা কাম কৰিলে কথাটো ক'বলৈ পালো তাৰপিছত কাটিয়ে দিলে নহয় তাৰপিছত ফোনটো নলগা হেতেন গাড়ী লৈ আহিলে ঠিকেই নাই। উম বাৰু সেইবোৰ কথা বাদ বাৰু, সেইবোৰ কথা বাদ, হেৰি বাহত বালে ফোন মাৰিছিলো, বজাৰলৈ ওলাই গৈছিলে বুলি কৈছিলে।
এই সৰিয়হ বা, যোৱাবাৰী। মই গম নাপাওঁ, বজাৰলৈ যোৱা গম নাপাওঁ বাৰু।
হবা অ হবা।
অ'। অ', লৰাহতে গৈছিলে চাগে।
তাষঁতি, নাকঁতে ওলাই এ উলাই যাব পাৰ নহয় তই চানা খাবলে। নাহিলে, লোৱা লোৱাহে ক'লে অ লৰা সৈতে গৈছে, পঞ্চাশ টকা মাংস আনিলে, হে হে, সেইকনকে বনাই
কৈ আছে বোলো যাব পাৰে নহয় বোলো, তলতে তলতে দোকান। কছে কাপোৰানি পিন্ধি যাবলৈ এলাহ লাগে, এনেকে কৈছে।
তাৰপিছত এলাহ লাগে।
হ
অকল হেৰি, সেইকনত সিহতৰ স সেইটো লাইনত অকল দুঘ দুটাহে আছে বোলো, এহেত লৰাহত আও এটা দেখিছো। দৰ্জা খুলি থৈছে মানে মানুহ এটা মানুহ মা, মতা মানুহ সবলা শুই আছে।
অ'।
পাইবো ৰোমবো এ কে চিষ্টেমতে বনাইছে বোলে, প্ৰটিন কাটি আছে, বনাই আছে মানে হোৱা নাই।
অ।
কলিং বেল-চলিং বেল চব আছে প্ৰতিটো ৰুমতে।
অ', সেয়েহে সেহঁতৰ ফ্ৰনটদি যে পাৰ হৈ যাব লাগে নে কি?
ইহঁতৰ ৰুমটো একেবাৰে লাষ্টত। মানে, ওপৱ ইহতৰ তিনি তিনি নম্বৰ মহলাত নহয় তিনি নম্বৰ মহলৰ এনেকে লাইনকে আছে নহয় ৰুমকেইটা।
উম উম।
অ' উঠি পেলাই পাৰ হয়, দু দুটা ৰুম পাৰ হয়, অ।
তিনিটা নে কেইটা হবলা, তিনটা নে চাৰিটা ৰুম পাৰ হে এটা ৰুমটো, একেবাৰে লাষ্টত এহতো আৰু শেষ।
অ' ভালেই হৈছে তেতিয়া প্ৰথমৰ কেইটা হেৰি নেদেখে।
প্ৰথম কেইটা পাৰ হৈ মেলি আৰু দুটানে কেইটা সেইকেইটা পুতিং কাটি থকা দেখিছো মানে কি এইবোৰ খোল খাই আছে যে দেখিছো
উম।
প্ৰটিন-চটিন কাটি আছে সেইকেইতা হ'ব আও।
তাকহে, এইবোৰ ঢেৰ ভাল পাই নহয়, আমাৰ আজি কোৱা শুনিছো আমাৰ এহঁতৰ হেনো সত্তৰ হাজাৰ পায় ভাড়া।
কাৰ? অ এই কাষৰখন ডিলাৰ থকা
ভাড়াৰ পৰা সত্তৰ হেজাৰ পাই বুলি কৈছে আমাৰ আহ আশা বাইদেউ জিনেহে কৈছে সত্তৰ হাজাৰ মান পায় বুলি।
পাব আজিকালি ঘ
কিমান চাৰিটাহে তলত চাৰিটা নে পাঁচটা মানুহ আছে, মানে পাঁচটা ৰুমত আছে ধৰাচোন
উম হেৰি নহয় এতিয়া বাহত থকাটোৱে দেখোন কেইটা ৰুম আছে আও ওপৰতো আৰু মানকে এনেকে মানে চিৰী পৰা নামি যাওঁতে দেখিছোঁ মানুহবিলাক কাপোৰ মেলি থৈছে নাইদে সেইবোৰো ভাড়া আছে মানে। মই বুজা নাই সনেকে
ৰুম লৈ কথা ভাড়া কম বেছি
অ আমাৰ ভাইটিয়ে যে এটা চাইছিলে প্ৰথম হেতে ৰুমলৈ যাওঁতে চাবলৈ কৈছিলে, এ চাওঁত তেনো সেই ঘৰ মানে ইহঁতৰ ৰুমটোতেহে চহে চাৰে পাঁচ হাজাৰ কৈছে যে সেইটো ৰুমত, মানে ফেচিলিটি আছে সেইটো ধুনীয়া ৰুমটো ভাইটি বহুত ষ্টেণ্ডাৰদ ধুনীয়া একদম, ধুনীয়া আৰু আৰু বাকী মানে আৰু ৰুম আছে, মানে সেইকেইটা ৰুমত আছে মানে এটা ৰুমত দহ হাজাৰ, পোন্ধৰ হাজাৰ এনেকে ভাড়া
অহ।
বহুত হেভি হেভি ৰুম মানে, মানে ৰুমৰ ভাড়া- পাই দুই লাখ মান টকা পায় হেনো
এই কিবা এটা কৰিলে সেইবিলাকত থাকিবলৈ ভাল দৰমহা ভালকে থকা বা হেৰি
অ সেইবোৰ তেনেকে, এইবোৰ- এইবোৰ ডাঙৰ- ডাঙৰ। চাকৰি থকা মানুহ আছে মানে গম পালে নাই? সিহতৰ ঘৰ ভাইটিয়ে কৈছে দ খুৱাই গৈছে গেছে এইটোহে আছিলে মই চোৱাটো ঘৰ সেইটো পাৰ হৈ পেলাই সিহতৰ ঘৰ মানে।
অ। এই তেনেকে ৰুম কেইটামান ভাড়া দিলেও চা কিমান লাভ হয় চাচোন হেৰিয়ত চেণ্টাৰ জেগাত
উম, নাই বাৰু, এতিয়া আমাৰ এইকেইদিন মানুহ নাই যে সিহঁতৰ আমাৰ ভাড়াঘৰৰ মানুহ নাই যে কাৰেণ্টৰ বিল বেছি উঠা নাই নহয় কালি কেইটকা চৈধ্য টকা নে পোন্ধৰ টকাহে উঠিছে
সেইয়া ঘৰতহে অকল ব্যৱহাৰ হৈছে
ঘৰতহে ব্যৱহাৰ হৈছে ধৰক আমি ইমান একেৰাহে লগাই নথওঁ, হেৰি কৰি এতিয়া ভাড়া ঘৰ থাকিলে একেৰাহে লগাই থৈ যে
উম, লোৱা কিটাও নাই দেৰিলৈকে পঢ়িবলে, উম।
টা নাই,
উম তাকেহে, এই এতিয়া এইটো মাহত কমকে আহিব তোমালোকৰ
আকৌ আগষ্টৰ পৰা আকৌ বাঢ়িব তেতিয়া আকৌ
উম। আমাৰ হায়েষ্ট টো বাষষ্ঠিলৈকে গৈছে, হেহে। কোনোবা এদিনা কি হৈ যায় ঠিক নাই, অ বাষষ্ঠি চোৱাচোন তুমি
এই হয় মানে চলাটোলৈও কথা নহয়
কিবা এটা কাৰণত হৈ যায়। মাইনাই ফ্ৰিজ দি থৈছিলে নেকি নে টিভিটোতো যায়।
আহ, টিভিটো যায় অঁ, টিভি আকৌ এই কাৰেণ্টৰ বস্তুবিলাক বেছি হেৰি কৰিলে মানে মেচিনেৰী বস্তু আপোনালোকৰ এইটো চিমলি তিমলি লগালে মেলিলে বিলাকতো যাই নহয়, অভেন চভেন এইবিলাকো বহুত টানে
অ, সেইবিলাক বৰকে হেৰিয়ে কৰা নাই মই কিনে তাকেহে,
এ আকৌ কালি আমি নায়ে দেখোন দিনতো সেয়া তিনটা বজাত আহিছোঁ।
অঁ সেইটোৱে হয়।
সেইটো কথা আকৌ আমাৰ ৰুমত ফেন লগাই নাই।
উম, অকণমানি ক'লে গ'ল?
সেইটো উম বিচনাতে খেলি আছে।
মনো অঁ ভাইটি শুলেনি? ভাইটি শুলেনি?
নাই শুৱা। মাহঁতৰ ৰুমত আছে অহাই নাই।
অঁহ এ তাত কি কৰি থাকে?
ফোন কৰি আছে, ল'ৰা পোনাই কোনোবাই ফোন মাৰিছে নেকি, কথা পাতি আছে। সেই আহিব, এনেই বিচনাতে